হেল্ল', অ, শুনি আছো - শুনি আছো, মোৰ মাততো শুনিছা নে নাই?
অ', অ', শুনিছো - শুনিছো অ, কি কৰি আছিলা?
উম, এ তোমাৰ এনেই কাৰেন চাৰেনটো নাই গম পাইছা এনেকুৱা গৰম পৰিছে। তাকে সেই বাহিৰতে অকমান ওলাই মেলি বহি আছো তুমি কি কৰিছা?
মইয়ো তোমাৰ এয়া আছো দিয়া এই অকমান বাহিৰতে বহি আছো কাৰেণ্ট নাই আমাৰ ইয়াতো একেই চেম। কাৰেন্ট নাই তাৰপিছতে তোমাৰ মই মানে তোমাৰ খালী গায়ে মানে বহি আছোঁ গেঞ্জীও পিন্ধিব পৰা নাই ইমানে গৰম।
তাকে তাকে গৰমতটো বহুত পৰিছে আকৌ দেই তাকে বাকী ভাত পানী খালা নাই?
ভাত পানী বনাই আছে খাম আৰু এই ঠাণ্ডা হলে খাম আও লাহেকে।
অ অ অ তা পা খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালে আছোঁ আৰু তোমালোকৰ আশীৰ্বাদতে। তোমাৰ কোৱা?
উম তাকে মোৰো ভালেই ভালেই বাৰু দেই ইমান বেয়া নহয় বাৰু। তাকে সেই তোমালৈ ফোন কৰিলোঁ কথা এটা আলোচনা কৰিম বুলি গম পাইছানে। মানে এটা ভাল বিষয় এটাই আছিলে ধৰি লোৱা আজিকালি হেপ, মানুহ বিলাক যে মানুহ বিলাকৰ যে মেন্টেল হেল্থ টো ইমান বেয়া হৈ গৈছে।
অ মানুহৰ অ হয় মানসিক স্বাস্থ্য মানে
অ মানসিক স্বাস্থ্যটোৰ কথা কৈছোঁ, মানে মেণ্টেল হেল্থটো মানে বহুত বেয়া হৈ গৈছে গম পাইছা নাই মানুহবিল- তোমাৰ মানুহ বিলাকে তোমাৰ এতিয়া ইমান বেছিকে মোবাইল ব্যৱহাৰ কৰে। সেই তাৰ ফলতে ইমান বেছিকে ব্যৱহাৰ বেয়া হৈছে বাৰু দেই, আচলতে তুমি মানে তোমাৰ মতে মানে কি হয় মানে বস্তুটো আমাৰ মেণ্টেল হেলথটো কিয় ইমান বেয়া হৈছে? আৰু কি কি কাৰণ কি কি কাৰণ আমাৰ মেণ্টেল হেল্থটো আমি ভাল কৰিব পাৰোঁ আকৌ পুনৰ তুমি কি ভাবা এই?
হয় হয় হয় প্ৰথম কথাটো হৈ গ'ল আ- একচুৱেলি তোমাৰ জোনটো মেণ্টেল হেল্থ কথা কৈছা বা আমি মানসিক স্বাস্থ্য কথা কৈছোঁ। এই গোটেই কথাটো আচলতে নিৰ্ভৰ কৰে প্ৰথম কথা মানে ওত্তপ্ৰতভাৱে জড়িত। এইটো হৈছে মা শাৰীৰিক মানে স্বাস্থ্যৰ কথা কৈছোঁ আমাৰ গম পাইছা মানসিক স্বাস্থ- চাৰু শাৰিৰীক স্বাস্থ্য এই দুটা সম্পূৰ্ণভাৱে উত্তপ্ত জড়িত আছে এইবোৰেই মানসিক স্বাস্থ- বেয়া তুমি যোনটো কৈছা বিকৃৰ কথা তাৰো বহুত কাৰণ আছে। প্ৰথম কথা মই শাৰীৰিকৰ কথা লে আহিছো। এটা সুস্থ শৰীৰতে এটা সুস্থ মনৰ সৃষ্টি হয়, শৰীৰৰ পৰা যিহেতু গৈছো। সুষ্ট শাৰীৰ ৰাখ- খিবৰ কাৰণে সু শৰীৰ সুস্থ কৰি ৰাখিবৰ কাৰণে শৰীৰৰ বাবে উপকাৰী কামবোৰ কৰিব লাগিব। তেতিয়া শৰীৰ সুস্থ হব আৰু শৰীৰ সুস্থ হলে সুস্থ মাৰ সৃষ্টি হব। বুজি পাইছা নে ৰিলেশ্বনটো হয়, এতিয়া শৰীৰটো সুস্থ কৰিব কাৰণে কি কৰিব লাগিব ভাল খাদ্য খাব লাগিব শৰীৰৰ বাবে। যিমান খিনি প্ৰয়োজনীয় তাৰ কাৰণে টোপনি মানে সেই কৰিব লাগিব শাৰীৰিক কাৰ্য কৰিব লাগিব। সেইকেইটাই কৰিব লাগিব এনেকুৱা ধৰণৰ কামে কৰিব লাগিব। এতিয়া আজিকালি যিহেতু তুমি এইটো অ শব্দটো ব্যৱহাৰ কৰা যে আজিকালি মানুহৰ বিশেষকে হৈছে সেই কথাটো পা মই যাবলৈ বিচাৰিছো আজিকালি উ- পন মানে আধাতকৈ সত্তৰ শতাংশ মানুহে কি কৰে, মই এনে বিশ শতাংশ মানুহ কিবা বেছিয়ে ধৰিছো। সত্তৰ শতাংশ মানুহে ৰাতিপুৱা শুই উঠিব ৰাতি ৰাতিপুৱা শুই উঠি তোমাৰ উ- উঠি মেলি যদি কোনোবাই অফিচ কৰিছে অফিচলৈ যাব। যদি কোনোবাই কাম কৰা নাই মোবাইল ল'ব, মোবাইলত পঢ়িব, মওং কিছু শ শতাংশ মানুহৰ কথাই কৈছো কিন্তু সেইটো শতাং- শ মানুহে বেছি আচলতে মোবাইল ল'ব দিনটো মো- মোবাইলৰ লগতে আচলতে এম অ হেৰি কৰিব দিনটো কটাব। মোবাইল ৰিল চাব ডোমছ কলিং মাইনাছ কলিঙত য সোমাই পৰিব তাৰ পাছতে খোৱা বোৱা শুব খোৱা মানুহে শুব কিছুমান যদি কাম থাকে সেইখিনি কৰিব ধাক কাম থকা মানুহখিনিও কাম কৰি থাকিলে ই এইখিনি মানুহেও আচলতে এ দিনটো তেনেকুৱাকে থাকিলে শৰীৰৰ চৰ্চা প্ৰথম কথা নহ'লে, যিসকল মানুহ শাৰীৰিক কষ্ট কৰি থকা মানুহ বিলাকৰ কথা কোৱা নাই শাৰীৰিক কষ্ট কৰি থকা মানুহ বিলাকে অলৰেডি শাৰীৰিক কামে কৰি আছে। তেওঁলোকৰ শা অন্য শাৰীৰিক হেয় প্ৰয়োজন নাই। হয় নে নহয় তেওঁলোকৰ আচলতে হেল তেওঁলোকৰ আচলতে পৰিপুষ্টিহে লাগিব নিউট্ৰিচন লাগিব তেওঁলোকে নিউট্ৰিচনৰ ওপৰত গুৰুত্ব দিয়া উচিত। আনতে এইফালে যোন- শাৰীৰিক কাৰ্য নকৰা মানুহ আছে সেইসকলে শাৰীৰিক কাৰ্য যদি নকৰে শৰীৰটো অৱয় থাকিব ধৰা অ, যদি শৰীৰটোৰ দুৰ্বল-দুৰ্বল লাগি থাকে টোপনি - টোপনি লাগি থাকে শকত হৈ পৰে মেদবহুলতা যদি হৈ পৰে। দিনটো অকল যদি কামৰ ভিতৰতে থাকি অকমান শৰীৰ চৰ্চা নকৰে টোপনিও ভাল নহব ব টোপনি ভাল নহলে আলটিমেটলি তোমাৰ দুৰ্বলোৰ মানসিকতা মানে মান চো বেয়া হৈ থাকিব তুমি চাবা এতিয়া ৰাতি - ৰাতি - ৰাতি তি তুমি ধৰা বহুত ৰাতিলৈকে তুমি ধৰা মোবাইল চাই থাকা ৱেব চৰিজ চাই থাকিল লেপটপত টিভিতে ধৰা বহুত সময় কিবা কটাই দিলা যেনিবা খোৱাৰ সময়টো অতিবাহিত কৰে ৰাতিপুৱা তুমি একম টাইম উঠিবান। বা ৰাতিপুৱা দেেইলেলৈকে সুধ দিবা কেনেকুৱা লাগে। দিনটো চাবা তোমাৰ মানে তোমাৰা মানে অলপ দুৰ্বল-দুৰ্বল লাগিব গাটো মাথা বিহু হয়। কিছুমানৰ তেনেকুৱা কথাটো কৈছো তাৰ ত সেইটে গোটেই দিনটোৰ কাৰণে মানসিক মানসিক স্বাস্থ্যয়টো আচলতে ব্যাঘাতজন মানে গম পালানে। শাৰীক স্বাস্থ্য খিনিৰ লগত কিমান জড়িত। দ্বিতীয় কথা শাৰীক স্বাস্থ্যৰ লগত জড়িত আৰু হৈ গল খাদ্যৰ কথা মানুহে আজিকালি বেছিকৈ ফ ব্যৱহাৰ কৰে তেলজাতীয় খাদ্য বেছিকে ব্যৱহাৰ কৰে। মানে আমিকৃতিৰ বা উতৰ অনুযায়ী খাদ্যখিনি আমি আচলতে মানে হেৰি নকৰো অনুসৰণ নকৰো। আগতে আমাৰ দিনত কি আছিলে গৰম দিনত আমাৰ গৰম দিনত আমাৰ মানুহে টেঙ জাতীয় খাদ্য বেছি খাইছিলে, তেলজাতীয় খাদ্য কম খাইছিলে। ধৰা আমাৰ পইতা ভাতৰ কথা কৰৰ পৰা আমাৰ গাঁৱলীয়া দিনত পইতা ভাতৰ পইতা ভাত খাইছিলে। সেইবিলাক কথা - কব বিচাৰো। টেঙা খাইছিলে প্ৰাকৃতিক বস্তু খাইছিলে। আজিকালি গৰম দিনতো মানুহে তোমাৰ একে খিনি খাদ্যই খাই ঠাণ্ডা দিনত একেখিনি খাদ্যই মছলাজাতীয় খাদ্য তেলজাতীয় খাদ্য অত্যাধিক ভ ফুড ড্ৰাই ফ্ৰুইট অ, চৰি ফাষ্ট ফুড অত্যাধিক মানে যোনবিলাক আচলতে বেছিকৈ ফ্ৰাই কৰা হয়। মছলা জাতীয় খাদ্য সেইবিলাক খাব এতিয়া তাৰ ফলত কি হব প্ৰথম কথা শৰীৰৰ বেমাৰ হব। আৰু এটা বেয়া শৰীৰত বা এটা মানে তোমাৰ বেমাৰযুক্ত শৰীৰতো ভাওাৰ সৃষ্টি নহয় ন। সেইটো এটা শাৰীৰিক হেৰিৰ লগত জড়িত। এইবিলাকে শৰীৰৰ লগত জড়িত দ্বিতীয়টো মই নিউট্ৰিচনৰ কথা অলৰেডি কৈছোৱে আৰু এটা আহি গ'ল এই গ গোটেই শাৰীৰিক আৰু মানসিক দুয়োটাৰ লগত জড়িত কথাখিনি এই বিষয়টো অকণমান ডাঙৰ বা এই বিষয়টোৰে বহল বা মোৰ দৃষ্টিভংগী এই বিষয়টো অকণমান ডাঙৰ ব সেইটো হৈ গ'লে তোমাৰ - আমাৰ সামাজিক মাধ্যম তথা ডিজিটেল ডিভাইচসমূহ গম পাইছা এই বস্তু শাৰীৰিক ভাৱেও খাইছে মানুহক মানসিক ভাৱেও খাইছে কেনেকে খাইছে গম পাইছা ডিজি মেইন প্ৰব্লেম শাৰীৰিক ভাৱে কেনেকে খাইছে। তুমি আজি মোবাইলতটো চাই আছা। দিনে ৰাতিয়ে প্ৰথম কথা চকুৱে কষ্ট পাইছে ব্ৰেইন টোৱে আচলতে ভাবিবলৈ নিজে সময় পোৱা নাই। ইমান খিনি তুমি আচলতে কনটেন্ট কনজিউম কৰিছা, ইমান খিনি ইনফৰমেশচন ব্ৰেইনক দিছা ব্ৰেইনে আচল্ততে দুই মিনিটৰ আগত কি চাইছিলা সেইটোকে পাহৰি থাকিলে। ইমানেই চাইছা দুই মিনিটৰ আগতে কি চাইছিলা যদি তোমাক সুধি দিয়া কি বিষয়ৰ ওপৰত তুমি চাইছিলা ৰিলচটো কিহৰ বিষয়ত আছিলে পাহৰি থাকিব ই অট'মেটিকেলি পাহৰি থাকিব। কোনজন ইনফ্লুৱেঞ্জাৰ চাইছিলে পাহৰি থাকিব। সেইটো ইমান এক্টিভ নাথাকে প্ৰথম কথা ব্ৰেইন - ব্ৰেইন টো খাইছা তেনেকে শাৰীৰিকভাৱে। মানসিক ভাৱে এতিয়া তোমাৰ কিছুমান বিষয়ৰ ওপৰত আমি এনেকুৱাকে সোমাই যাও বা এনেকুৱা আচলতে কথা ভাবি থাকো বা এনেকুৱা বিষয়ে আমাৰ মনত সোমোৱাই দিয়া হয়। বা ভুল ধাৰণা আমি সোমোৱাই লও। যাৰ ফলচে একেটা কথা খিনিকে ভাবি থাকি কিছুমান ধৰা এনেকুৱা বেয়া বস্তু আছে আমি চাই থাকো। ধৰা সেইখিনিয়ে আমাৰ কেনেকুৱা ইম্পেক্ট পেলায় মানসিকভাৱে আৰু শাৰীকভাৱে আৰু মানিক সভাবে মই যিটো কৈছো দুইটা উতভাৱে জড়িত শাৰীকভাৱে কষ্ট হ'লে মানসিকভাৱে হ'ব। কথাখিনি আৰু এই ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ ফলত আজিকালি কি হৈ গৈছে গম পোৱা নাই মানুহৰ সম্পৰ্ক সম্পৰ্কত যেতিয়া ব্যাঘাত জন্মা সম্পৰ্কত ব্যাঘাত জন্মিলে আচলতে মানুহৰ মানসিক-মানসিক স্বাস্থ্যটো বেয়া। ধৰা আজি কাৰো কাকো সময় দিব পৰা নাই তুমি সামাজিক মাধ্যমৰ মাজত থাকি-থাকি কি আচলতে মানুহৰ সংস্পৰ্শলৈ যোৱা নাই, মানুহৰ লগত কেনেকে কথা পাতিব লাগে, সেইখিনি তুমি পাহৰি গৈছা, মানুহৰ মাজলৈ ওলাই যোৱা নাই, নিজৰ আচলতে যিমান বোৰ কষ্ট আছে, যিমানবোৰ দুখ আছে, এইবিলাক আচলতে মনতে ৰাখি ৰাখি ৰাখি ৰাখি ৰাখি ৰাখি কি তুমি এটা মান মানসিক আচলতে বিকাৰত ভুগি আছা গম পাইছা? সেইটোৱে কথাটো মানে।
সেইটোৱে কথাটো অঁ। এতিয়া মানে কি হৈছে, মানু মানুহ বিলাকৰ মানে মানসিক স্বাস্থ্যয়টো একেবাৰে বেয়া হৈ গৈছে হয় নহয়? এতিয়া, আমি তোমাৰ প্ৰথম কথা আমি এতিয়া সেইবিলাক কৰ পৰা দূৰত থাকিব লাগিব। বিশেষকৈ মানে সেই ছ'চিয়েল মিডিয়াৰ পৰা গম পাইছা নাই? এতিয়া ছ'চিয়েল মিডিয়া ছচিয়েল মেডিয়াবিলাকে কি কৰিছে, মানুহবিলাকৰ একেবাৰে অ ব্ৰেইন টো নষ্ট কৰি দিছে, এক কথাত কবলৈ গ'লে গম পাইছা নাই, ব্ৰেইন বিলাক একেবাৰে বেয়া কৰি দিছে আৰু গতিকে আমি প্ৰথম কথা এতিয়া মানসিক স্বাস্থ্যৰ প্ৰতি আমি গুৰুত্ব ল'ব লাগিব গম পাইছা নে?
হয়।
এতিয়া যদি আমি ভাবোঁ, এতিয়া আম মানুহ বহুত মানুহে এতিয়া কৈ দিব আমি কিয় মানসিক স্বাস্থ্যৰ প্ৰতি গুৰু ত্ব ল'ব লাগে হয় নহয়, এতিয়া মানুহ বিলাকে কথাবিলাক বুজি নাপায়, প্ৰথম কথা আমাৰ আমি সুস্থ ভাৱে কিবা এটা কথা আমি সুস্থভাৱে চিন্তা কৰিবলৈ হ'লে, আমাৰ মানসিক স্বাস্থ্যটো ভাল হৈ থাকিব লাগিব। গম পাইছা না, আমাৰ মেণ্টেল হেল্থটো ভাল হৈ থাকিব লাগিব, তেতিয়াহে আমি কিবা এটা ধৰি লোৱা আহ, কথা আমি ভালদৰে চিন্তা কৰিব পাৰিম হয় নহয়? সুস্থ মনেৰে চিন্তা কৰিব পাৰিম, যদি আমাৰ ব্ৰেইনটো যদি তোমাৰ বেয়াই হৈ থাকে, আমি যদি মানে তোমাৰ ব্ৰেইনটো যদি দুৰ্বল হৈ থাকে, মানসিক স্বাস্থ্যটো যদি ভাল হৈ নাথাকে, আমি একো কথা চিন্তা কৰিব নোৱাৰিম। আকৌ এতিয়া তোমাৰ বহুত মানুহে এনেকুৱা হয়, সিদ্ধান্ত কৰিবলৈ মানে ব্যৰ্থ হৈ যায়। কিবা এটা সিদ্ধান্ত লবলৈ সঠিক সিদ্ধানতা লবলৈ ব্যৰ থ হৈ যায়। মানে কিবা এটা ভাল সিদ্ধান্ত লব নোৱাৰে মানে। কোনটো শুদ্ধ, কোনটো ভুল সেই বিচাৰ কৰিব পৰা যিটো ক্ষমতা থাকে! এই ক্ষমতাতটো একেবাৰে কমি যায়, গম পাইছানে?
হয়।
তাৰপিছত, আমাৰ সেইকাৰণে মানে আমাৰ মানসিক স্বাস্থ্যত টো আমি ভালকৈ ৰাখিব লাগে। এতিয়া তোমাৰ বহুত মানুহৰ কি হয়, নিজৰ ওপৰতে আত্মবিশ্বাসটো একেবাৰে নাইকিয়া হৈ যায়। গম পাইছা নাই। সেইটো কিয় হৈছে, কাৰণ আমাৰ মানসিক স্বাস্থ্যটো তোমাৰ বেয়া হৈ আছে, এনেই তোমাৰ মানসিক স্বাস্থ্যটো যদি ভাল হৈ থাকে, তেনেহ'লে কি হ'ব আমাৰ নিজৰ ওপৰত আত্মবিশ্বাসটো থাক থাকিব, যে আমি কিবা এটা কাম কৰিব পাৰিম বুলি আমাৰ নিজৰ ওপৰতে বিশ্বাসো থাকিব। সিৱ গম পাইছা নাই, আৰু অ আমি যেতিয়া মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিম গোটাইছিলো নাই, আমি যদি মানসিক স্বাস্থ্য স্তুটো আমাৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰো, তেনেহ'লে ধৰি লও আমাৰ যিটো মানসিক চাপ, এইটো আমাৰ চাপ পৰে মানে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত সেইটো কিন্তু তোমাৰ ভাল হৈ থাকিব গম পাইছা নাই, সেইটো মানে কণ্ট্ৰলত থাকিব গম পাইছানে? আৰু তোমাৰ ধৰি লোৱা এতিয়া বহুত মানুহ এনেকুৱা আছে, তোমাৰ সেই মেণ্টেল হেল্থ টো বেয়া হোৱাৰ ফলত মানে, পৰিয়াল আৰু তোমাৰ সেই সমাজৰ সৈতে মানে একেবাৰে সম্পৰ্কটো নাইকিয়া হৈ যায় গম পাইছা নাই? তুমি এতিয়া কথাটো কৈছিলা এইবাৰু দেই, ন মই হলেও আকৌ এবাৰ কৈ দিছো আৰু এবাৰ সোৱৰাই দিছো, মানে কি হয় সেই মানে যেতিয়া মানুহবিলাক ছ'চিয়েল মিডিয়াৰ প্ৰতি বেছি আসক্ত হৈ যায়, আৰু তাৰ ফলত যেতিয়া মানুহৰ মেণ্টেল হেল্থটো বেয়া হৈ যায়, তেনেহলে তেনেহলে কি হয়, মানুহৰ পৰিয়াল আৰু সমাজৰ মাজত যিটো মানে ভাল সম্পৰ্ক থাকে, সেই সম্পৰ্কটো একেবাৰে নাইকিয়া হৈ যায়। সেইকাৰণে আমি তোমাৰ সে অঁ মানসিক স্বাস্থ্যটো আমি ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া সেয়াত ধৰি লোৱা আমাৰ পৰিয়াল আৰু সমাজৰ মা মাজত যিটো ভাল সম্বন্ধ থাকে বা ভাল সম্পৰ্ক থাকে। সেইটো তেতিয়াহে আচলতে বৰ্তি হৈ থাকিব ভাল হৈ থাকিব গম পাইছা নাই? গতিকে সেই ক্ষেত্ৰত অঁ সেই ক্ষেত্ৰত আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত আমি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে এই সময়ত গম পাইছা নাই? আৰু তোমাৰ এতিয়া সেইটোৱে তুমি যে কৈছিলা কথাটো এতিয়া ইয়াৰ আচলতে মেইন কাৰণ বুলি ক'বলে গ'লে আমাৰ সেই চচিয়েল মিডিয়াতো গম পাইছা নাই? এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে তোমাৰ কি কৰে? ৰাতি নুশুৱে গম পাইছা নাই? মানে চৰ্ট ভিডিঅ' যিবিলাক থাকে ন ৰিলচ হয় চৰ্ট ভিডিঅ' হয়। সেইবিলাকৰ প্ৰতি মানে সিহঁতি কমপ্লিতলি মানে একেবাৰে আসক্ত হৈ যায়। সিহঁতৰ এনেকুৱা হৈ যায় সিহঁতে যদি তোমাৰ এক মিনিট যদি ৰিল চাবলে নাপায় বা চৰ্ট ভিডিঅ' চাবলে নাপায় সিহঁতি যেন মৰিয়ে যাব, গম পাইছা নাই? সিহঁতৰ যেন একেবাৰে পাগলে হৈ যাব। সেই তেনেকুৱা হৈ যায় গতিক অঁ অ স্থিৰতা অঁ মানে সিহঁতৰ ধৈৰ্যটো একেবাৰে নাইকিয়া হৈ যায়। সিহঁতে মানে একো মানে কি হৈছে সিহঁতে একো হেৰীয়ে নোহোৱা হৈ যায় সিহঁতি অস্থিৰ হৈ যায়। গতিকে সেই সেই ক্ষেত্ৰত আমাৰ কি হয় মানসিক স্বাস্থ্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে। আৰু সেইকাৰণে মানে তোমাৰ ধৰি লোৱা এতিয়া অঁ আ আসক্ত হৈ পৰে অঁ। এতিয়া তোমাৰ চাবা তোমাৰ এজন ল'ৰা বা এজন ছাত্ৰ ছাত্ৰীয়ে তোমাৰ যেতিয়া তোমাৰ গোটেই ৰাতিটো তোমাৰ ৰাতি মানে দুই তিনটা বজালৈকে ৰিল চাই দিয়ে। তোমাৰ চৰ্ট ভিডিঅ' চাই দিয়ে। তেতিয়া কি হ'ব? আমাৰ মানে মেণ্টেল যিটো আমাৰ আমাৰ ব্ৰেইন হয় ন ব্ৰেইনটোৱে টো অকণো ৰেষ্ট নাপাব। আৰু তুমি জানা যে আমাৰ তুমিও জানা সকলোৱে জানে কথাবিলাক যে আমাৰ অঁ এদিনত আমি সুস্থ এজন সুস্থ মানুহে আমাৰ সাতৰ পৰা আঠ ঘন্টা শুব লাগে। গম পাইছা নাই? আমি যেতিয়া শুওঁ তেতিয়া কি হয় আমাৰ ব্ৰেইনৰ যিবিলাক চেলচ থাকে বা আমাৰ শৰীৰৰ যিবিলাক চেনছ চেলছ থাকে। সেইবিলাক মানে তোমাৰ আমাৰ ৰিকভাৰী হয় গম পাইছা নাই? আমাৰ শৰীৰটোৰ ৰিকভাৰী হয়। তেতিয়া আমাৰ যি কি আমি যেতিয়া তোমাৰ নোশুমেই আমাৰ যেতিয়া টোপনিয়ে নাযাব। আমি যেতিয়া এনি টাইম ৰিল চাই থাকিম আমাৰ ব্ৰেইনটোতো এক্টিভ হৈ থাকিব এনি টাইম। আৰু তেতিয়া কি হ'ব আমাৰ যিটো শৰীৰটো তোমাৰ অঁ দেছট্ৰয় হৈছিলে। শৰীৰতোত তোমাৰ যিখিনি বস্তু যিখিনি চেলছ দেছট্ৰয় হৈছিলে সেইখিনি ৰিকভাৰ হ'বলৈ নাপাব। আৰু ব্ৰেইনটেও ৰেষ্ট নাপাব। তাৰ ফলত কি হয় আমাৰ মানসিক যিটো স্বাস্থ্য সেই স্বাস্থ্যটো একেবাৰে বেয়া হৈ যায়, গম পাইছা নাই? কাৰণ মানুহ এ এজন মানুহৰ যদি ভালকৈ টোপনি নাযায়